হেল্ল',
অ', শুনিছানে? অ অ শুনিছো অহ
কি কৰি আছিলা
এ আছো এতিয়া অলপ ৰেষ্ট লৈছোঁ ভাত পানী খাই তুমি কি কৰিছা
ময়ো এই ভাত পানী খাই মেলি এতিয়া বহিছো হি অলপ
অ ', অ', আৰু বাকী ভাল?
বিহু টো পালেহি এ অ ভালে ভালে তোমাৰ
ভালে ভালেই
বিহুটো পালেহিয়ে বোলো আয়োজন কেনেকোৱা চলিছে
আয়োজনো চলিছে আৰু অলপ মানে এয়া যা যোগাৰ কৰিছো দৈ অৰ্ডাৰ দিছো জা জলপান আনিছো পিঠা বনাম বুলি ভাৱিছো তিল পিঠা ঘিলা পিঠা লাডু সেইবিলাক তিল পিঠ পিঠা কাৰণে বৰা চাউল আনিছো তিল আনিছো হা
লাডু কি লাডু বনাবা
লাডু নাই নাৰিকল লাডু বনাম আৰু পকা মিঠৈ বনাম অ শুনিছোঁ
আহ
নাৰিকলৰ লাৰু আৰু পকা মিঠৈ বনাম।
অ', শুনিছো। কিন্তু তোমাৰ মাতটো অলপ ভাঙি, ভাঙি আহিছে।
অ', নেটৱৰ্কৰ হেৰি নেকি, প্ৰব্লেম নেকি?
এতিয়া শুনিছোঁ।
মউ শুনিছোঁ, অ'। আৰু তোমালোকৰ কেনেকুৱা আয়োজন?
এইবাৰ উকা, বিহু। মানে, এই তেনেকে পিঠা পনা এতিয়ালৈকে বনোৱা আৰম্ভ কৰাই নাই, কৰিমহে। আৰু দৈ অ', হয় দিয়া দৈটো মই পাহৰিয়ে আছিলো, অৰ্ডাৰ ময়ো দিব লাগিব। ও, তেনেকে আৰু এইবিলাক। এ, পিঠা-পনা কিনাহে হ'ব চাগে, এইবাৰ বনোৱা নহ'ব। তাকে চাওঁ কি পাওঁ আৰু। তিলপিঠাটো অৰ্ডাৰ দিম ভাবিছোঁ, মানুহ এগৰাকীৰ তাত।
অ।
উম, মই তিলপিঠা নিজ নি বনাম বুলি ভাবিছোঁ। এইবাৰ মানে ওচৰত অহ আৰু কি?
অ, অ, অ আৰু হেই ময়ো এ লাডু, ও, তাকে বজাৰলৈ যাব লাগিব, নাৰিকল কিনিবলে, সেয়াকে কৈছিলো। নাৰিকলৰ লাৰু বনাম।
অ, অ, অ, অ'। ঠিকে আছে, ময়ো ভাবিছ ওচ-ওচৰৰ মানুহ এঘৰত ঢেঁকী আছে, তাতে গৈ পেলায় অলপ অ', মাতটো মানে অলপ দেৰি, দেৰিকে আহে নেকি, ভালকে শুনা পাওঁতে দেৰি হয় চাগে, ন?
মই, মই শুনি আছোঁ, তোমাৰ তালৈহে দেৰিকে গৈছে চাগে।
অ', নহয় মই কোৱা পিছত মানে, তুমি উত্তৰটো দেৰিকৈ দিয়া যেন লাগিছে, সেইকাৰণে বোলো মাতটো দেৰিকৈ গৈছে নেকি?
ন-নাই, মই শুনি আছোঁ সময়তে তুমিহে দেৰিকে দিছা। মই অলপ ৰখি আৰু ৰখিবলগীয়া হৈছে।
অ' অহ। এই মই মানে আমাৰ এই ওচৰৰ মানুহ এঘৰত ঢেঁকী আছে, তাতে মানে ভাবিছোঁ, বৰা চাউল খুন্দি পেলাই পিঠাটো বনাম, মানে মিক্সিত খুন্দিলে মই, মোৰ ভাল নহয় তিল পিঠা। তাৰপিছতে তিল চিল ধুই ধুই শুকুৱাই থৈছোঁ আৰু তিল ধুই। হেৰি আনিলোঁ, গুৰ আনিলোঁ। তাকে কৰিব লাগিব আৰু। আৰু বাকী আৰু বিহুৰ আগদিনাখনে এইবিলাক, এই লাৰুকেইটা বনাম আৰু, আৰু বৰপিঠা বনাম। তেনেকেই আৰু। বিহুৰ দিনত তোমালোকে কি খোৱা, ভাত খোৱা নে?
ভাত আমি নাখাওঁ, জলপান খাওঁ দিনত। তোমালোকে?
আমিও জলপানেই খাওঁ। মানে জল, দিনত, ৰাতিপুৱা আমি জলপান খাওঁ, দুপৰীয়া লুচি মানে ভাজি তেনেকে খাওঁ আৰু। এইনে লুচি চুচি বনাও আৰু অঁ আৰু কাপোৰ কানি লোৱা হ'লনে নাই
কাপোৰ কানি নাই হে কিনিম হে কুৰ্তি এটা ল'ম ভাবিছো হেল্ল' হা আৰু মেখেলা চাদৰ এযোৰ ল'ম ভাবিছোঁ
অহ
ভাবিহে থকা গৈছে যোৱাই হোৱা নাই বজাৰলে যাব লাগিব সময় উলিয়াই। তুমি ললা
উম মই অলপ কিনিলো কাপোৰ কানি মানে ঘৰৰ চবৰে চবৰে কাৰণে কিবা কিবি সৰু সুৰা আকৌ গিফ্টৰ কাৰণেও কোনোবা আহিলে কিবা এটা মানে দিলেও বেয়া লাগিব যে গামোচা ৰুমাল তেনেকে অলপ কিনি থৈছো আৰু চবৰে কাৰণে সৰু সুৰাকে কিবা এটা এটা কিনি থৈছো অ মইয়ো নিজৰ কাৰণে চাদৰ এখন লৈছোঁ তাৰপিছতে আৰু কেইখনমান চাদৰ কিনি থৈছো। গিফট
উ উ। গিফ্ট দিবলৈ
উম এই বিহুত কোনোবা আহিলে মানে একো এটা নিদিয়াকে পঠাবলৈ বেয়া লাগে যে
উম সেইটোতো হয় বেয়া নহয় বাৰু আৰু এক হেৰি কপৌ ফুল লাগিছে নে তোমালোকৰ গছত
অ কপৌফুল এজোপা ফুলিছে মানে উ বাকী বৰ বেছি নাই এজোপাহে আছে তাতে দুপাহ মান ফুলিছে আৰু কলি পেলাইছে মানে বিহুলৈকে ফুলিবগে আৰু তগৰ ফুলো আছে তগৰ ফুল ফুলিছে। কপৌ ফুল মানে উম কেইবা কেইবাজোপা আছিলে মৰি গল কিন্তু এজোপা হে মানে হেৰি যি আছে। দু দুটামান কলি মানে ওলাইছে বিহুলৈকে পৰাগে ফুলিবগৈ আৰু বাকী তগৰ ফুলহে ফুলিছে ধুনীয়াকে অ ডাঙৰ হলে ভাল লাগে অ ধুনীয়া গোন্ধ এটাও থাকে নহয় তগৰ কপৌফুলৰ
অ তো ভাল লাগে আজিকালি নাইকিয়াই হৈ গ'ল দেখিবলৈ নেদেখোৱে তেনেকে বহুত কম দেখো কপৌ ফুল লাগি থাকা
কপৌফুল কম আজিকালি চলে আজিকালি গছ-গছনি বিলাক কমি গৈছে যে বতৰো মানে এইবাৰ বতৰটো খুব শুকানটো বৰষুণ নাছিলে যে পিছত দেৰিকেহে বৰষুণ দিছে সেইটো কাৰণে ফুলবোৰ ভাল হোৱা নাই দেৰি হৈছে এইবাৰ
বাকী আজি কি খালা
অ' তাকে সুধিব লৈছিলো মই মই হেৰি আজি মাছ খালো তোমালোকৰ কি আছিলে আজি?
আজি আমি নিৰামিষ খালো বৃহস্পতিবাৰ যে, বৃহস্পতিবাৰে আমি মানে নিৰামিষে খাওঁ। উ উ দাইল ভাজি বনালো আৰু
কি আছিলে নিৰামিষত?
নিৰামিষত আজি বন্ধাকবি ভাজি এ আছিলে লগত বিট মিহলাই দিছিলোঁ তাৰপিছত দাইলত অমিতা দিলো আৰু তিঁয়হৰ ছালাড, পদিনা চাটনি আচাৰ এই তেনেকেই খালোঁ আৰু
অ' তোমালোকৰ গছত আম লাগিছে নে?
অ' লাগিছে লাগিছে। মানে কলি হৈ আছে হেৰি হোৱা নাই সৰুহৈ আছে অ' খাব পৰা হোৱাগৈ নাই মানে আমাৰ আমজোপা অলপ হেৰি হয় অলপ শেহতীয়া। অলপ দেৰিকৈ হয় মানে। এতিয়া কলিয়ে হৈ আছে। আৰু দুদিনমান পিছতহে হ'ব মানে কেঁচাকে খাবলে হ'ব আৰু
অ বজাৰত মই সেইদিনাখন যাওঁতে দেখিছো কেঁচা আম ওলোৱা।
অ' মই বজাৰৰ পৰাই অলপ কিনি আনি আচাৰ বনাইছো ঘৰৰ জোপা হোৱাই নাই যে।
তাকে ময়ো আনিব লাগিব খাবলৈ মন গৈ আছে।
উম লৈ আহিবা আৰু দেৰি হৈ গ'লে মানে বেছি হেৰি হৈ যাবগৈ যে। এতিয়া কেঁচাকে খাবলৈ ভাল হৈছে আৰু পদিনাৰ লগত চাটনি খাবলৈও ভাল আমৰ মিলে ধুনীয়াকে অলপ গৰম-গৰম ভাৱটো আহিছে যে অ' অ' বাৰু-বাৰু হ'ব দিয়া উহ।
ৰাখিছোঁ শুভৰাত্ৰি।